হেল্ল'।
শুনিছানে?
হ'য়, শুনিছোঁ, শুনিছোঁ, তুমি শুনিছা?
হ'য়, হ'য় শুনিছোঁ কোৱা।
অঁ বাকি খবৰ কোৱা?
হ'য়, হ'য় আছোঁ দিয়া। তুমি?
অ ভালে আছো দিয়া মই চলিছে আৰু যেন তেন। বাকী গৰম কেনেকুৱা তাত?
কি কৈছা? গৰমটো ক'বলে গ'লে বহুত দি আছে এইকেইদিন। বা এতিয়াও গৰমত তাৰমানে ঘৰৰ ভিতৰতে থাকিব নোৱাৰো আৰু এনেকুৱা গৰম দিছে।
হয় হয় বুজিছোঁ ঠিকে কৈছা গৰমৰ যি আছে আচলতে, হা কি ক'লা?
তোমালোকৰ ফালে কেনে পিছে?
হাঁ গৰম বহুত দিছে, বহুত বেছি গৰম দিছে। বৰষুণ দিছিলে, অলপ আগত দিছিলে এতিয়া তোমাৰ বৰষুণ তেনেকে নাই।
অ।
অঁ, বাকি তোমাৰ এইবোৰ আচলতে গৰমৰ বৃদ্ধিৰ কাৰণ তোমাৰ যি মানে গোলকীয় উষ্ণতা বৃদ্ধিপাই আছে দিনক দিনে সেইবোৰৰ কাৰণেই হৈ আছে মানে গৰমটো।
হয়, হয়।
এতিয়া তোমাৰ এতিয়া ধৰিলোৱা আমাৰ যি গছ -গছনি কাটি আছে মানুহে আৰু তোমাৰ বিভিন্ন ধৰণৰ যি মানে বা সৌৰশক্তিৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ যি মানে আ, তোমাৰ মানে তোমাৰ হেৰি বোৰ কৰি আছে মানে কাৰ্যকলাপ বোৰ কৰি আছে, সেই ক্ষেত্ৰতে মানে আমাৰ গোলকীয় উষ্‌ উষ্ণতা দিনক দিনে বৃদ্ধি পাই আছে।
হয়, হয় একেবাৰে সঁচা কথাই কৈছা তুমি এইটো।
হ'য়। তাৰপিছে মই তোমাৰ এটা কথাই ভাৱিছিলোঁ মানে যে ধৰিলোৱা এই মোবাইলৰ আচলতে মই মোবাইলটো চাই আছিলোঁ চাওঁতে- চাওঁতে কেনেকে মানে সময়গ'ল কবই নোৱাৰিম। এতিয়া মই ভাৱোঁ যে মোবাইলৰ মানে উপকাৰিতাও আছে কিন্তু অপ অপকাৰিতাও ঢেৰ আছে বুলি মই ভাৱোঁ মানে তুমি নাভাৱানে?
হয় -হয় আম এতিয়া কবলৈ গ'লে আমাৰ মোবাইলৰ আমাৰ দুটা দিশ আছে এতিয়া এটা হৈছে আমাৰ ভাল আৰু এটা হৈছে বেয়া। গতিকে কিন্তু আমি সেইটো দিশ আমি মানুয়েই এই আৰু গঢ়ি তুলিছো আৰু ক'বলৈ গ'লে কিন্তু আমাৰ মোবাইলটো আৰু যেত তিয়া আৱিষ্কাৰ হৈছে তেতিয়া কিন্তু ক'বলৈ গ'লে মোবাইলটো ভাল কামৰ কাৰণেহে আৰু আৱিষ্কাৰ কৰা হৈছিল বুলি আৰু মই ভাৱো আৰু।
হয়- হয় ঠিকে কৈছা তুমি ইতিমধ্যে মানে মোবাইলৰ যোগেদিয়েই বহুতে বহুতো কথা শিকি আছে মানে আৰু বহুতো ক্ষেত্ৰত মানে আগবাঢ়ি গৈ আছে নিজৰ জীৱনত। কিন্তু মই ভাৱো যে বৰ্তমানৰ দিনত মানুহে মোবাইলটোক মানে কাক নিজৰ মানে অ- অসহায় নহয় মানে নিজৰ এটা অসুবিধা হিচাপে লোৱা হৈছে। এতিয়া মোবাইলৰ ক্ষেত্ৰত আমি দেখা পাওঁ যে বহুতো ছাত্ৰ -ছাত্ৰী নিজৰ জীৱনৰ মানে মূল্যৱান সময় মোবাইলক পিছতে মানে বৰবাদ কৰি দিয়ে। গতিকে মই ভাৱোঁ যে এই ক্ষেত ত্ৰত তেওঁলোকে অকণ সাৱধান হোৱা উচিত আৰু তেওঁলোকে মানে কোনটো সময়ত কেনেকে মোবাইল টো ব্যৱহাৰ কৰা উচিত সেইক্ষেত তাৰমানে তেওঁলোকে অকণ জনা উচিত বুলি মই ভাৱোঁ।
হয়-হয় একেবাৰে সঁচা কথাই কৈছে এইটো বা আমি নিজেও দেখিবলৈ পাও বা আমি কিছু পৰিমানে হ'লেও আমি হ'লেও মোবাইলফোনটো অ, ব্যৱহাৰ কৰোঁ আৰু। বা সৰু ল'ৰা -ছোৱালীৰ ক্ষেত্ৰত ক'বলে গ'লে বৰ্তমান সময়ত আমাৰ ধৰিলোৱা লৈ যাই আ, আগলৈ যোৱাতে- যোৱাতে একেলগে মবাইলফোন পঢ়াৰ বহি তেওঁলোকে মো যিখিনি আৰু নোৱাৰে তেওঁলোকৰ সময়বোৰো অপচয় হয় আৰু ধৰি লোৱা পঢ়ি থাকিল- পঢ়ি থাকিল পূৰ্ণ পোৱা যদি আমি নপঢ়ো পঢ়িব লগা খিনি তেতিয়া হ'লে আমাৰ যিটো আৰু আগন্ত ন্তক আমাৰ পৰীক্ষা আহে আৰু সেই পৰীক্ষাত আমি ভালদৰে আৰু উ তীৰ্ণ হ'ব নোৱাৰিম আৰু ক'বলে গ'লে। কিন্তু আমাৰ মোবাইল ফোনটো আৰু আমাৰ যে তিয়াৰ পৰে হয়- হয় আমাৰ মোবাইলফোনটো আৰু যেতিয়াৰ পৰা আৰু আৱিষ্কাৰ হৈছে তেতিয়াৰ পৰা আমি এইটোও ক'ব লাগিব যে আমাৰ যথেষ্ট পৰিমাণে আৰু আমাৰ মানুহ বোৰ আৰু উন্নত- উন্নতৰ দিশত আৰু ঢাল খাই আছে আৰু। বিশেষ ৱ কিছু সংখ্যক পৰিমাণে হলিও। এতিয়া চোৱা তোমাৰ আগৰ দিনততো মোবাইল ফোন নাছিল ন? গতিকে তেতিয়া আমাৰ ধৰি লোৱা আমাৰ থকা আমাৰ আত্মীয় হ'ক বা আহ, আত্মীয় লোকবোৰক আমাৰ চিঠি দিবলৈ আমাৰ কি বুলি কয় অ, জৰিয়তে এ সেইবোৰ পঠো অ, পঠাব পাৰো আৰু সেইবোৰ যায় পোৱা হয়তো ধৰি লোৱা পোন্ধৰ দিন বা কেতিয়াবা আহ একমাহ বা বিছ দিনো আৰু লাগি যায় আৰু। গতিকে যেতিয়াৰ পা অলাল তেতিয়াৰ পৰা আমাৰ বহু কম সময়ৰ ভিতৰতে আমি বহু দূৰ -দূৰণিত থকা আমি লগবোৰৰ লগতো আমি কথা পাতিব পাৰো বা আমি চোৱা চাবও পাৰো মবাইলৰ জৰিয়তে তেওঁওলোকক লগতে অ মোবাইল ফোনটো ওলোৱাৰ পৰা আমাৰ বিভিন্ন আমি নজনা কথাবোৰো আমি চাব পাৰো আৰু।
হয় হয় ঠিকে কৈছা তুমি। এই ক্ষেত্ৰত মানে মই ক'ব বিচাৰো যে তুমি ঠিকে কৈছা মানে মোবাইল ফোনৰ উপকাৰিতাও বহুত আছে। মোবাইল কানে ক্ষেত্ৰত যেতিয়া তুমি তোৰ যেনেকে ক'লে যে আগৰ সময়ছোৱাত মানে যেতিয়া আমি বেলেগ এজনক লগ কৰিব বিচাৰিছিল তেতিয়া আমাৰ বহুত দূৰ দূৰণিলেকে আমি মানে তেওঁ ওচৰলৈকে যাবলগীয়া হৈছিল কিন্তু এতিয়া মোবাইল থকাৰ ফলত নিমিষতে তেওঁক নাই তেওঁৰ লগত সংযোগ স্থাপন কৰিব পাৰ লগতে মই ভাবোজে মোবাইল তোমাৰ থকাৰ পৰা মানে বিভিন্ন ধৰণৰ মানে গোটেই বিশ্বৰ লগতে আমি সহ সমানে যোগাযোগ স্থাপন কৰিব পাৰিছো তেওঁলোকৰ লগত সম্পৰ্কবোৰ কৰিব পাৰিছো এইটো হয় কিন্তু মই ভাবো যে মোবাইল খেল মোবাইল মানুহৰ ক্ষেত্ৰত মানে আমি অলপ সচেতন হোৱা উচিত কিয়নো মোবাইল ফোনে মানে সময় বহুত নষ্ট কৰে। এতিয়া তুমি যেনেকে ক'লা যে এজন ছাত্ৰ- ছাত্ৰীৰ জীৱনত পৰীক্ষাৰ কিমান মহত্ব থাকে। এতিয়া পৰীক্ষাৰ সময়ত বহুতো ছাত্ৰ -ছাত্ৰীয়ে দেখিবলৈ পোৱা যায় যে মোবাইলে পিটিকে থাকে আৰু মোবাইল পিটিকাৰ ফলত তেওঁলোকৰ মানে বহুতো মানেৰ সময়ৰ অবাৱত যি পৰীক্ষাত তেওঁলোকে পৰীক্ষাত মানে ভাল ফলাফল দেখুৱাব নোৱাৰে। গতিকে মই ভাবো যে মোবাইল ফোনৰ ক্ষেত্ৰত তেওঁলোকে এটা সিদ্ধান্ত লোৱা উচিত যে এটা উচিত সময়ৰ কাৰণেই যাতে তেওঁলোকে মোবাইল ফোন ব্যৱহাৰ কৰে আৰু মোবাইল ফোনৰ ব্যৱহাৰ ক্ষেত্ৰত বিশেষকে অভিভাৱকসকলে আৰু তেওঁলোকৰ জ্যেষ্ঠজনে মানে এই ক্ষেত্ৰত অকন গুৰুত্ব দিয়া উচিত যে মানে নৱপ্ৰজন্মই মানে বৰ্তমান কি ধৰণৰ বস্ত- তেওঁলোকে মোবাইলত চাই আছে বা কেনেকুৱা ধৰণে তেওঁলোকে মোবাইলতোৰ ব্যৱহাৰ কৰি আছে আৰু মোবাইল ফোনৰ যোগেদি তেওঁলোকে মানে নিজৰ জীৱনত মানে সঁচাকে লাভৱান হব পাৰিছে নে নাই এই ক্ষেত্ৰত বিশেষকে ধ্যান দিয়া উচিত। কাৰো লগতে মই ভাবো যে আমাৰ এই সমবয়সৰ মানে প্ৰজন্মই যিসকলে জানে যে মোবাইলৰ মানে উপ- মানে তোমাৰ উপকাৰৰ লগত অপকাৰো আছে গতিকে আমি বিশেষকে মানে সজাগতা এটা সৃষ্ট- কৰা উচিত আৰু আমাৰ নৱপ্ৰন্মক এই ক্ষেত্ৰত বুজ লোৱা উচিত মানে বিশ কে আমাৰ ভা-